কি কৰি আছা?
আছো ৰ, পায়স বনাব শিকি আছো, তুমি?
হয়। অঁ' মই এনে আছো বাৰু।
হয় নেকি।
ছাটা খালা নে।
অ খালো। তুমি খালা?
অ' মইে খালো।
হয় নেকি? কি চাহ খালা?
মই গাখীৰ চাহ ভাল নাপাও নহয়।
অ হয় নেকি? অহ।
আজি বত। উত্তৰটো কেনেকুৱা তোমাৰ মানে?
অ' মোৰ কাৰণতো বতৰ ঠিকে আছিল। গৰম-ঠাণ্ডা, গৰম-ঠাণ্ডা।
অ' আমাৰ পাণেও সেনেকুৱাই হৈ আছে। যে গৰমো নাই। ঠাণ্ডাও নাই, আ এনেকুৱাই বতৰ ভাল।
হয় নেকি?
অহ'
অ'
বৰ্তমান কি পায়স বনাব শিকি আছে নেকি।
অ' মানে নাজানো নহয়। সেইকাৰণে, মায়ে শিকাই আছে। তেওঁ।
অ' পায়স। হয় নেকি? আগতে বনাব ট্ৰাই কৰিছিলা নে কেতিয়াবা?
কৰিছিলো। বাত্তা মোৰ হোৱা নাই। সেইকাৰণে শিকি আছো
বনোৱা বনোৱা ভাল। বনোৱা আহ তাৰপিছত তুমি আহ কি বোলে তুমি আজি কৰ'বাত ফুৰিব যোৱা য যোৱা নে কত
নাই আজি কতো যোৱা নাই মানে এতিয়া লগ বিলাক চব বিজি হৈ আছে। ন ত' সেইকাৰণে আৰু যোৱা নাই সেইকাৰণে মাক ক'লো অলপমান শিকাই দিয়া মই নাজানো নহয় বুলিহে ফুটব আৰু বহি গ'লোঁ তুমি ক'ত বৈছা বৈছা নেকি ক'ত ফুৰিবৰ কাৰণে? হয়
অ মই খামেই কোনে গৈছিলো আজি। খামৰেংগা গৈছিলো।
অঁ আজি-আজিকালি খামৰেংগাতো মানে বহুত ভাইৰেল হৈ গৈছিল ন?
অ ভাইৰেল হৈ গৈছিল, সেইকাৰণে মই চাবলৈ গৈছিলো জোগাতটো কেনেকুৱা ইমান মানুহ আহিছিলে নকবা।
হয় নেকি কেনেকা আছে কোৱাচোন, মইও যাব বিচাৰি আছো এবাৰ?
এ তাতে মানে খামৰেঙাত এটা ডাঙৰ পাথৰ আছে পাথৰত তাতে ঠাণ্ডা দিনত একবাৰ মই গৈছিলো তাতে ফটো উঠিছিলো, আপলোডও কৰিছিলো আৰু তাৰপিছত তুমি ফুৰিব যাওঁতে কেতিয়াবা ফটো চটো আপলোড কৰা নে?
অ অ কৰো, মেমৰিজ হয় ন কতবা গ'লে মানে।
অহ
হয় হয়, খামৰেংগাৰ অলপমান ক'বা নেকি মানে মই অ যাব বিচাৰিছিলো আহ কেনেকা আছে মানে।
অ অ, খামৰেংগা তোমাৰ আ ইয়াৰ পৰা তুমি গুৱাহাটী ললৈ আহিবা গুৱাহাটীৰ পৰা চন্দ্ৰপুৰ যাবা, চন্দ্ৰপুৰৰ পৰা তাতে খামৰেংগা তাতে আছে। তাৰ পিছত তোমাৰ তাতে, অ তাতে ভাইৰেল কি আছে জানেনে? মম' মম', অঁ তাতে ফেমেচ মম' তাতে বহুত টেষ্টি মম বনাই বোলে তাতে যাবা মম' খাবা আহ তাৰে মমৰ চুপ টো আৰু টেষ্টি মম' যিমান ভাল পোৱা ইমানেই ভাল
অ তুমি মানে কেনেকা সময়ত গৈছা, মানে গোধূলা সময়ত গৈছা নে? কেনেকা সময় আৰু?
অ ৰাতি নাযাবা কেতিয়াও তাতে ৰাতি গলে হাতী ওলাই।
অ হয় নেকি?
অ মই দিনৰ সময়ত গৈছিলো, তাতে মোক কৈছিলে আগতে। অ তাতে বোলে ৰাতি বোলে হাত তিউলায় সেইকাৰণে আমি দিনত গৈছিলো ঘূৰি আহিছো, আৰু তাতে ডাঙৰ ডাঙৰ ধাবাওঁ আছে ভাত পানী খাবৰ কাৰণে
হয় নেকি
বজেট ফুল ধাবা।
মানে বাজেট অঁ, অঁ, অঁ, মানে ফুৰিব কাৰণে পেজটো ভাল।
উম ঘুৰি
হয়, তাতে ভিউজ বিলাকো ধুনীয়া মানে তাতে- ফটো -শ্বুতো কৰিব পাৰিম ন, কোনো হেৰি নাই ন
নাই ফটোশ্বুট তাতে ফটোশ্বুট কৰি থাকে, এভিৰিডে কৰি থাকে আৰু তাৰ মানে বহুত মানুহ আহে ফটোশ্বুট কৰিব কাৰণে নকবা।
হয় নেকি, অঁ তেনেহলে এবাৰতো যাবই লাগিব ন ট্ৰেণ্ডিং জ হাঁ
অঁ, যাবতো লাগিব যিহেতু যোনটো জোগা ফেমাচ হৈ আছে তাতে নহলে আৰু অঁ, কেনেকৈ গম পাব কোনটো জেগা কিমান ভাল
হয় হয়।
আৰু তেনেকুৱা কিবা ফেমাচ জোগা তুমি জানা নেকি
অঁ, এতিয়াতো বহুত বৰ্তমান ফেমছ জাগাত, প্ৰথম হেৰি চোনাপুৰত যে চাইন্স চিটি আছে অঁ, তাৰ এইটো টো মানে, ট্ৰেণ্ডিঙত আছে মানে অঁ, মইতো হয় মই যোৱাতটো নাই, বৰ্তমান মই মানে ৰিলচত চাইছিলো চ মানে তাতে দেওবাৰ ইমান ভিৰ থাকে টিকেট তাৰ কাৰণে লাইন পাতিব লাগে। মই এতিয়ালৈকেতো যোৱা নাই বাট মই অঁ, অঁ, ইমানতো নাই বৰ্তমান, মই যোৱা নাই যে মানে মই ৰিলচত চাইছিলো আৰু জাগাটো ধুনিয়াই আছে। ছে, যিমান মানে মই চাইছো আৰু ইন্টাৰনেটত এতিয়া‌ ৰিয়া মানে তাতে গৈকে হেৰি হেৰি নাই আৰু মোৰ য যোৱা নাই।
হয়, নেকি।
আৰু আমাৰ উজ্জন বজাৰত যে পাৰ্ক খুলিছে নতুনকে? গৈছা তাতে?
নাই যোৱা তুমি গৈছিলিলা নে?
অহ', মই গৈছিলো বহুত ধুনীয়া প্লেচ দেই তাতে।
হয়', নেকি কেনেকুৱা প্লেচ?
ন, মানে তাতে উম', বহুত ধুনীয়া মানে শান্তি লাগে যাই পেলাই। অহ', মই যেতিয়া গৈছো। ছিলো তাতে মানে বহুত ভিৰ আছিলে আৰু। আহ', মই ইমান মানে দিনত - দিনত গৈছিলো মানে। অহ ', দিনত যাওঁতে হয় -হয় দিনৰ সময়ত গৈছিলো তে মানে তাতে ফুৰিনতে-ফুৰিনতে সন্ধিয়াই হৈ গৈছিলে। মানে যিমান সন্ধিয়া হৈ গ'ল ইমান। মানে মানুহ ভিৰ মানে। তাতে মানে অহ ', সন্ধিয়াত বহুত ভিৰ থাকে।
সন্ধিয়া কেতিয়ালৈকে খোলা থাকে?
অহ ', টাইমিং টো কিমান বা আছিল এতিয়া চাগে চেঞ্জ হৈছে। মইতো ইমান হেৰি মানে। মই বহুত আগতে গৈছিলো। আৰু যেতিয়া মানে নিউলি। পইন হৈছিলে তেতিয় গৈছিলো। অহ ', তাৰ পাছত মানে কি কয় ইমান লাম্ভা আছে ন এইটো পাৰ্ক টো। আৰু দেখিবও গ'ল। ও মানে বহুত ধুনীয়া আৰু তাতে। মানে অহ ', ব্ৰহ্মপুত্ৰৰ ওচৰত আছে ন। চ' মানে তাৰে বহু বহুত ঠাণ্ডা- ঠাণ্ডা বত তা বিলাক আহে আৰু। বহুত ভাল জাগা। তুমি গ, তুমি যোৱা নাই ন?
নাই যোৱা মই লাষ্ট তমাৰ পাৰ্ক বুলি ক'ব গ'লে, অঁ নেহৰপ
হয় নেকি? অঁ কেনেকা আছে নেওৰী পাক টো?
একদম ডাঙৰ আছে ধুনীয়া আছে, মই বান্ধৱীৰ লগত গৈছিলো ফুৰিব কাৰণে। অঁ তাতে গৈছিলো, তাতে ভাল জগা। নেহেৰু পাৰ্কত, বহুত মানুহ নাহে কে , সেইকাৰণে ভাল লাগে যাইকে, বেছি মানুহ অহা জেগোতু বেছি ভাল নালাগে, জানোনে
হয় হয়। বেছি হেৰি হাল্লা চিল্লা হৈ থাকে ন?
অঁ সেইকাৰণে ভ ভাল নালাগে, সেইকাৰণে এনেকুৱা জাগাত গলো যাতে যায় তেতিয়া ভাল লাগে, মনটো ভাল লাগে। খান জাগা, খান্তি জাগাত, অঁ তুমি এনে অ‍ঁ কি বোলে পাৰ্কটো গ'লা, নেহেৰু পাৰ্ক আৰু বেলেগ কি পাৰ্কত গৈ আছে?
উম বেলেগটো নেহৰু পাৰ্ক কাজিৰঙাটোত যোৱা নাই, যোৱা নাই।
জু, জু তিনিআলি এ' জুৰোড।
জুহত মানে যত গৈছিলো মই জানা কেতিয়া গৈছিলো একেবাৰে সৰু কালত গৈছে। তাৰ পাছত, হয় দেউতাৰ লগত গৈছিলো তাৰপাছততো যোৱা হোৱাই নাই আৰু মানে যিমান দাম ডাঙৰ হৈ গলো ইমান হেৰি হৈ গলো এতিয়া সৰু কালততো এইটো জীৱ জন্তু চাবৰ কাৰণে কিমান আমি একচাইড থাকো ন, এতিয়া আৰু এনেকা নাই, হয় হয় আৰু উৎসাহ থাকে মানে চাব যাম আজি ফুৰিব যাম। তেতিয়া সৰু কালতে গৈছিলি। এতিয়া আকৌ এবাৰ যাব মন গৈছে এতিয়া কিমান হেৰি মানে উ ডেভলপ হৈছে। বোলে জুহটো। চাব যাম বুলি ভাবি আছো। জাই গৈ
মই লাষ্ট টাইম গৈছিলো মই লাষ্ট টাইম অঁ গৈছিলো আজি পুৰা তিনিমাহ আগত অ তাতে মানে আগৰ নিচিনা যিহেতু বাঘ হৰিণ বহুত আছিল নহয়। এতিয়া এ তেনেকুৱা কৰা এতিয়া কমি গৈছে। এতিয়া বাঘ বাঘ দেখা পাব দুটা তিনিটা হৰিণ কিন্তু বহুত আছে জুহত বাহিৰতে ঘূৰি থাকে। হৰিণ আৰু তাৰপা জিৰাফ এৰা সাপ সাপ
অ অ
জংগল দি ঘূৰা। একশিঙীয়া গঁড়।
হয় নেকি আমাৰ, অ, ৰাষ্ট্ৰীয়- গঁড় হয় কি নহয়।
অ, একশিঙীয়া গঁড়। তাৰপিছত তোমাৰ ধৰা আৰু এটা আছে। অ, কি বোলে বেছিকো তুমি এইটো দেখা দেখিলে পাবা। অ, তুমি তাতে বেছি গ'লে তুমি অ, অ, হৰিণ দেখিবলৈ পাবা। য'তে ততে হৰিণে থাকে। হৰিণে হৰিণে এই বাপৰে বাপ হৰিণ বহুত ধেৰ।
হয় নেকি।
দেখিবলৈ পাবা আৰু তাৰপিছত মই লাষ্ট টাইম অহ ', বান্ধৱী তিনি চাৰিজন গৈছিলো আমি লগ বন্ধুৰ সৈতে। অহ ', জু খন চালো, অহ ', তাৰ ভিতৰত তোমাৰ, অহ ', ফিফ্টিকে টিকট লৈছিলে, ছিক্সটিকে। এজনৰ ছিক্স, অহ ', এজনৰ ছিক্সটি কৰি। ভাল লাগিছে জাগাতটো ধুনীয়া আছি লে, গৰিকে কেতিয়াবা টাইম পালে যাবা।
হয় -হয়, অহ ', যাম আৰু মানে ফুৰিব লাগে হয় কি নহয়।
সেইটোতো হয়। অহ ', ফুৰিবতো লাগিব লাইফত যিকোনো কৰিলেও, অহ ', মানে ঘূৰিবতো লাগা, ঘূৰিবতো বেছি লাগে।
হয়- হয়, চব এক্সপিৰিয়েন্স কৰি থৈও ভাল হয় আমাৰ কাৰণে ন।
অহ ', সেইটোতো হয় চব এক্সপিৰিয়েন্স কৰা ডাঙৰ ভাল কথা, আৰু এনে কিবা এনে চিৰিয়া - চিৰিয়াখানা হ'ল ন তোমাৰ, ঘূৰিব লগা বস্তু গুৱাহীৰ ভাল জাগা। আৰু তুমি কেতিয়াবা টেম্পল-চেম্পল ঘূৰিব নে গুৱা বহুত বাৰ টেম্পলবোৰে মন্দিৰবোৰ আছে গৈছ
অহ ', যোৱাতটো গৈছো। অহ ', আহ', এইটো। মানে এতিয়া এইটো পিছত। কম দিয়া আৰু ৰবা আৰু ন।
অহ ', দিয়া- দিয়া ঠিক আছে অহ ', ঠিক আছে দিয়া পিছে এইটো ইয়াৰ বিষয়ে পিছত কথা।
অহ ', হয়- হয় বিয়াৰ বিষাৰ পিছত অহ ', দিয়া থেংক ইউ।